অহ অহ শুনিছো কি কৰিছা।
অকমান বহি উঠি খোজ কাঢ়ি আছোঁ আৱ ইফাল সিফাল কৰি
উম।
তুমি কি কৰিছা।
এই নেমু চৰবত বনাই আছিলো। তাকে অকমান খাই আছোঁ আৱ লাহে লাহে।
অ অ।
গৰমৰ দিনত এইবিলাকে বনাই খোৱা ভাল এই কৌল ড্ৰিংক কিনাতকে।
উম।
আৰু মাজা চাজা বিলাকটো খাবই নেলাগে। এইবিলাক চব ৰং মিক্স। কৰি পেলাই বনাই ৰঙালাও দি পেলাই বনাই আমৰ। খালি সেই ফ্লেভাৰ যে আৰ্টিফিচিয়েল ফ্লেভাৰটো দি দিয়া হৈ যায় আৰু।
আজিকালি বস্তু মানে কিনি খাবই নোৱাৰি কোনো কাৰণত।
আমাৰ বিশেষকে আমাৰ ভাৰতবৰ্ষৰ মানে যিবিলাক বস্তু বনাই এই আমাৰ মানে মানুহ বিলাকৰ কাৰণে বহুত বেয়া ।সেইবিলাক খাবই নালাগে।
হয় দিয়া উম জানা মানুহে বাৰু নাখায়েই। কিন্তু মানে এতিয়া আজিকালি সৰু ল'ৰা ছোৱালী। বোৰে মানে যেনেকুৱা জিদ। কৰে ন। সিহঁতৰ জেদতে মানে দি। দিবলৈতো বাধ্যই এতিয়া মাক বাপেকেও দিয়াচোন।
উম সেইটোৱে।
পায় কিন্তু। এইটো সে মানে অনিষ্ট সিহঁতৰে হয় দিয়াচোন।
উম সেয়াই বহুত পেট বিষাব সিহঁতৰ ডক্তৰৰ ওচৰলৈ লৈ গৈ থাকিব লাগে। সৰুতে ইমান বেমাৰ হৈ থাকে সিহঁতৰ।
উম হয় দিয়া মইতো সেইকাৰণে মোক খাব ভয়ে লাগে ।তথাপিও কেতিয়াবা মন যায়েই দিয়াচোন। এতিয়াও ঘৰতে আম পিচি। পায় ভাগ মানে সিহঁতি বনায়ো আকৌ বৰ বেলেগ মাথা দি। সেই সোৱাদটো আকৌ সেই ঘৰত। তোত নাপ- পাওঁ যে আমি সেইকাৰণে আমি কিনিব বাধ্য হৈ যাওঁ।
উম এই আগতে বহুত খালোঁ দেই ।এইবিলাক কিনি কিনি। এই ডাঙৰ ডাঙৰ বটল গাল হে কিনো এক। একেবাৰে সৰুকেইটা মানে মন নভয়ে মানে যেতিয়া তেতিয়া ফিজত। উলিয়াই উলিয়াই খাই থাকোঁ তেতিয়া, এই‌ এতিয়া মানে অকমান- অকমান জানা হোৱা পা বহুত মন গ'লে বিশেষ কেতিয়াবাহে। কিনো মানে সপ্ত অহ মাহত মানে দুবাৰ বা তিনিবাৰ খোৱা হয় আৰু বেছিকে নাখাওঁ।
হয় দিয়া। হ'ব আৰু। দেশ দুুনীয়াখন আৰু চিতছবোৰ যে।
আৰু চকলেটো খাৱ নালাগে।
অ চকলেটটো খাবলৈ নালাগেই আৰু ল'ৰা এনেই মানে শুনামতে মানে ডক্তৰৰ কথা আৰু। এই। সৰু ল'ৰা ছোৱালীক বোলে একবছৰ বোলে নিমখ বোলে দিব নালাগে দেই। আৰু দুই বছৰলে বোলে চেনী দিব নালাগে। মানে কৈছে আৰু ডক্টৰে কৈ বোলে ড তোৰমতে
উম, এই চকলেট বিলাকো খালি ডাৰ্ক চকলেট কেইটা যে সেইকেইটাই মানে খাবলৈ অকমান যোগ্য হৈ আছে আৰু বাকী নোৱাৰি খাবলৈ কাৰণে একো
উম। মই সেইকাৰণে মানে ইমান মানে মই মানে, উম মই মানে সেইকাৰণে ইমান নাক খাওৱে।
উম, ময়ো নাখাও এই ডাৰ্ক চকলেট কেইটা খাও আৰু যোনকেইটা পঞ্চাশ শতাংশ, সত্তৰ শতাংশ হেৰি থাকে কক' থাকে সেই
উম সেইয়াই মানে আৰু খামনো কি আৰু বস্তু আজিকালি যি কেমিকেল, কেমিকেলেই হৈ থাকে।
উম আৰু এই বেছি মানে মিঠা কেইটা খালে মোক আমুৱাই যায় কিবা তিটিকি টটিকি লগা যে সেইকেইটা
উম উম, অ মই আক মইয়ো আকৌ ডাৰ্ক চকলেট কেইটাহে খাই পেলাই মোৰ ভাল লাগে।
অ, অকন তিতা তিতা লাগিলে ভাল লাগে ন তেতিয়া মানে খাব পায় আৰু গোটেইটো, কিন্তু এয়া যোনকেইটা বহুত মিঠাই সেইকেইটা আমোয়াই যায় খাবলে নোৱাৰি গোটেইটো খাবলৈ।
উম উম। হয় দিয়া। বাকী, হ মোৰো তাকে সুধিব ধৰিছো । এ মাহঁতৰ ভালে দিয়াত তোমালোকৰ ভাল, ভণ্টি ভাল নে বেয়া?
অ আছে তাই, কিনো ভাল বেয়া তাই পঢ়িব লাগে একো খবৰহে নাই এতিয়া, মোৰ ওচৰতে বহি পেলাই মোবাইল টিপি আছে।
উম।
তাত পা
ভাইটি খবৰ কেনেকুৱা?
ভাইটিৰ খবৰ আছে আৰু সি সিটো নপঢ়ে জানাই।
হয় দিয়া, আজিকালি লৰাবোৰ বিশেষকে দেই ছোৱালীক মই নধৰো ল'ৰাবোৰক কি হৈছে আজি আজিকালি সেই পঢ়া শুনাচোন একদম মানে নকৰে ক্লাছ এইট, নাইনৰ পৰা সিহঁতি মানে পুৰা ঘূৰিব বিচাৰে, লগ বন্ধুৰ লগত খেলি ফুৰি তেনেকেই মানে ভাল পায় জীৱনটো যেন সেনেকেও অতিবাহিত কৰিব ভৱিষ্যতৰ কথা মানে সিহতি কোনো চিন্তা কৰিব নিবিচাৰে, অ। যে আমি কাৰণ ছোৱালী মানুহ এজনী মানে বিয়া গুচি যাব ব লৰা এজনলে, কিন্তু লৰা মানুহজনোতো অ লৰাজনে তো তো মাক বাপাককম্ভালিবাগিব আৰু বেলেগৰ ঘৰৰ পৰা ছোৱালী এজনী আনি লৈ পেলো তো ৰাখিব লাগিব সিহঁতি সেইটো কথা বুজিয়ে নাপায় যে
নাপায় নাপায় বুজি নাপায় ইিহঁতে
হ এতিিয়া
সেয়া কেইটামান ল'ৰাহে মানে পঢ়িবলৈ কাৰণে অকণ ইচ্ছা থকাাতটো দেখো আৰু মই আহ যত মানে উম সেইটোৱে য'ত মানে বিশেষকে এটা ল'ৰা সিহততটো মানে বৰবাদে আৰু এটা ল'ৰা বুলি বহুত মৰম পায় পায়
উম বিশেষ এই মানে এটা ল'ৰা বুলি মৰম পাই পায় মানে ল'ৰা ছোৱালীবোৰ মানে তেনেকুৱা হৈ যায়
উম এতিয়া আমাৰালোকৰ ঘৰতো এটটা তোমালোকৰ ঘৰতো এটা
এটাই সেয়া আৰু মানে কি জানা মই এটা কথা কিন্তু মানিম যে ল'ৰা ছোৱালী মানে এই লগ বন্ধুৱে বেছিকৈ শেষ কৰে
একদম সজা কথা
কাৰণ লৰাটোৱে পৰিৱেশটো ঘৰৰ সৰুৰ পৰা ঠিকেই পাই গৈ থাকে কিন্তু যে এই বাহিৰত যে গৈ লৈ পেলাই লগ বন্ধু বোৰে যে উম বুলি ৱা এনেকে কব ঐ তই এতিয়া ইমান ডাঙৰ হলে তোক এতিয়ালৈকে ঘৰত স্কুটিখনো চলাব নিদিয়ে অ তনো এইটোও নাই নে অ তটো মোবাইলো নিদিয়ে নে এইবিলাক কোৱা লগে লগে সিহঁতি ঘৰ ত জেঠ বাঢি যায় অ মোকো লাগিব মোবাইল এনেকুৱা আহি আহি ঘৰত সিহতি কাজিয় লাগিব বিচাৰে। এইবোৰ কথাতে মানে ঘৰত মানে সিহতৰ কথা নিমিলা হৈ যায় সিহঁতি বা আমাৰ ঘৰত বহুত বেয়া পায় তাৰ পিছত তেনেকে কৈ কৈ মানে কাজিয়া সৃষ্টি হয় আৰু বাপেক মাকে মানে এটাই লৰা দি দিওঁ আৰু তেনেকেকে লৈ পেলাই দি দিয়ে।
উম সেই তাৰপিছত জেদত ধৰি ধৰি চব বস্তু যেদতে পাই যায় আৰু সিহঁতে মানে নিজে যে কিবা এটা কৰিব লাগে ঘটিব লাগে পইচা সেইবিলাক ন-
অ আৰু শেষত কৈ দিব যে জন্ম। তই দিছিলি নহ'লে। সেনেকুৱা কথা কৈ দিব অ এতিয়া। তাকে ল'ৰা ছোৱালীবোৰ নিজে বুজিলেতো ভালেই।
এ মাক বাপেক হয়তো অকণমান মানে শাস্তি দিয়া নিচিনা হেৰি কৰিব লাগে ।অকমান কথা কৰিলে ত বাদ তে নিচিনা ল'ৰা নালাগেই বুলি কৈ পেলাই মানে সেইটো আৰু মুখতে কৈ পেলাই অকমান বস্তু চস্তু নিদিয়াকে থাকিব লাগে খুজিলেই দি দিয়ে যে। সেইটোয়ে মানে অকমান উম। অসুবিধাটো মানে সেইটোৱে
অ এতিয়া।
উম তোমালোকৰ ভাইটি পৰীক্ষা আহি আছিল নহয় কিবা শেষ হ'ল নেকি?
তাৰ পৰীক্ষা চলিয়ে আছে দেই।
অ
এতিয়ালৈকে তাৰ পৰীক্ষা শেষ হোৱা নাই।
উম।
উম সেত আছে। চব হ'ব লাগে কাৰণ জুলাই শেষ মানতে হেতৰ পৰীক্ষা শেষ হ'ব নহয়।
অ কি কিহত বোলে এইবা।
এতিয়া সি ক্লাছ নাইনত। আৰু সিহঁতৰ মানে। স্কুলখনৰ মোৰ এটা কথাই পচন্দ নহয়। অ সিহঁতি মানে। এয়া খেল ধুলত মানে সিহঁতি বেছি গুৰুত্ব দিয়ে ল'ৰা ছোৱালী বোৰৰ গম পোৱা নে। সেই কাৰণে মানে মই মানে বেয়া। পাওঁ। সেতি খেলা ধূলাত।
দেখিছোঁ সি খেলা ধূলা কৰি কৰি আগতে মানুহটো এতিয়া ৰংটো। টা বেলেগ হৈ গৈছে।
উম ৰংটোতো বেলেগ হৈছে আৰু মানে সিহঁতৰ মানে। উম স্কুলখনত মানে থাকি থাকি লগ বন্ধু বিলাক মানে কেনেকুৱা? অকৰা জেদি এ ল'ৰা ছ ল'ৰা ছোৱালী মানে অকৰা যদি হোৱা পাছত মানে একদম পুৰা। এইয়া লগৰ ল'ৰাবোৰে যেনেকে ঘৰত মানে ডিমাণ্ড কৰি কৰি বস্তু লয়। ঠিক তেনেদৰে মানে। এ আমাৰ মানে, ভাইটিও মানে এতিয়া তেনেকুৱা হৈ গৈছে। যে অ মোৰ লগৰ ল'ৰাটোক এনেকে দিব পাৰিছে তোমালোকে কিয় দিব নোৱাৰিবা। সেই তেনেকুৱা হৈ গৈছে। উম উম
বুজিছো ক কথাটো দেই, মইতো মানে অকমান বুজিব পাৰিছো।
উম, সেইকাৰণে অকমান বেয়াও লাগে, দুখো লাগে কাৰণ তাক বুজাও বোলো চা ইমান কষ্ট কৰি চব ব বাপেক মাকে কষ্ট কৰি হেৰি কৰে ন। ল'ৰা ছোৱালীক সেইটো মূল্য যদি দিব নোৱাৰো এদিন এতিয়া যদি পঢ়া শুনা নকৰি খেল খেলেই কৰি থাকো স্কুল খনতো খেল খেল খেলি, এতিয়া আকৌ ফুৰাবলৈ নিব ব ফুৰাবলৈ নিওঁতে তিনদিন ৰাখি নিব, আমাকটো সেনেকোৱা দিনত আমাক পঠিয়াইছিল নে তুমি কোৱাচো
হে নাই নাই, আমাক ৰাতি থকাকে কতো যাবই নিদিছিলে, সেয়া দিন দিয়াকে পিকনিক
দশ হাজাৰ টকা লাগে গম পাইছা, একেবাৰে তাকো পইচা প্ৰথম দিব লাগিব তাৰ পাছতহে কনফাৰ্মেশচন। তাৰ পিছত পইচা পাতি দিলে কৰিলে পিছত গম পাইছে, সেইটো বোলে নি লৈ পেলাই বোলে ডি জে নাইট কৰিব বোলে।
কিমান ফাল্তু
উম, চিন্তা কৰা।
ডিজে নাইট কৰিব কাৰণে লৈ যায় পোৱালিক। মানুহে শিক্ষামূলক ভ্ৰমণৰ ফালে লৈ যায় সিহঁতে ডি জে নাইট কৰিব। হেই মাষ্টৰ কেইটা কৰিব মন গৈছে নেকি?
নাজানো ক'ব, ন মই এইটোয়ে ভাবিছো মানে কি সেয়া কি শ শিক্ষা দিব এতিয়া ল'ৰা ছোৱালীটোক যে এ দেখ ডেকা হৈ লৈ পেলাই সেইখিনিয়েতো শিক্ষা দিছে যে মা দেউতাক পইচা কেনেকে উৰাব লাগে, পুল পাৰ্টি পুল পাৰ্টিও কৰিব বোলে, ডি জে নাইট পুল পাৰ্টি সেইবোৰো কৰিব বোলে মানে সেইটি শি শিক্ষা শিকাইছে যে ডাঙৰ হলে এনেকে মা দেউতাৰ পইচা উৰুৱা বা এয়া ডি জে নাইট পুল পাৰ্ট দেই এইবোৰ কৰিবা
এবাকৈও সেইটোৱে
তাকেইতো সেতি বুজি পালে পাব আৰু ল'ৰা ছোৱালী বুজি নাপালে মই একো বিশেষ ক'ব ক'বলে নাই
আগতে আমাক স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণৰ কাৰণে লৈছিল তাতে আমি কিবা আ ভ্ৰমণটো কৰি পেলাই কিবা শৈক্ষিক
অ এস্কাৰচন বুলি কয় সেইটো সিহঁতিটো তেহেতিয়ো কৰিব পাৰিলে হয় যে শিক্ষামূলক হিচাপ পত
উম সঁচাকে অকন ভাল জেগালৈ গৈ পেলায় দহ হাজাৰ টকা টু স যিহেতু নৰা থাকক যেনিবা দুদিন আমাৰ তো
উম ভাল শিক্ষা দিয়ক আকৌ দি যে নাইত ফুল পাৰ্টি দি যে নাইত
উম
সেইটোতো ভাল কৰা নাই এইটো বহুত বেয়া কাম কৰিছে
দুদিন মানে সেয়াই শিকাব আৰু
উম উম
তিনি ৰাতি নে নে দুদিন ৰাতি
দু মানে দুদিন তি মানে দু ৰাতি তিনদিন
অ সেইটোৱে
উম
সেয়া শিকাব সিহঁতে।
সেয়াই হ'ব দিয়া নহলে মোক,
অ-অ, দিয়া নহলে যোৱা মোৰো কাম আছে অলপ কৰি লওঁ।
হ'ব দিয়া। উম।